হেল্ল',
উম ভালে আছে।
হেল্ল'
হেল্ল', হেল্ল',
হেল্ল'
হেল্ল'
মাতেই অহা নাই।
উম', মোৰ তাত আহিছে আকৌ মাত।
অ'হ, মোৰ মাতো যোৱাই নাই তাৰমানে
অ', এতিয়া আহিছে নাই?
অলপ-অলপ শুনা গৈছে।
অহ
ঠিক আছে।
একো কৰা নাই, ভাত খালা? হেল্ল'? ভাত খালা
ভাত খালোঁ।
উম', কি চব্জি দি খালা?
তুমি কি কৰি আছা এতিয়া?
একো কৰা নাই, এনে ওলাই আহিছো।
উম', এইখিনি টাইমত সদায় যোৱা নেকি ওলাই?
অ', সদায় ওলাই আহো, এ আবেলি টাইমত আৰু কি কৰিম আৰু? ওলাই আহোঁ।
কালিৰ পৰা আৰু ৰেহাই হ'ব ন, পৰীক্ষা শেষ হলে?
ৰেহাই কত হব আৰু প শিক্ষা শেষ হ'ল আৰু বেছিকে ধৰি লও হেৰিহে কৰিব আৰু গৰম বন্ধ দিব আকৌ ফুৰিব যাব লাগিব।
উম'।
তেতিয়া।
ক'ত যোৱা প্ৰগ্ৰাম কৰিছা এবাৰ?
প্ৰগেম পাতা নাই, যাম-যাম বুলি ভাবি আছো আৰু লগৰ বিচাৰি। বিচাৰিলে তেতিয়া যাম আৰু।
বাৰু ঘৰত আলোচনা কৰি লৈ কিবা এটা ৰিজাল্ট দিয়া দি। প্ৰম কীজানি ময়ো যাম? কোনোবা ভাল ঠাই এখনত সিদ্ধান্ত কৰিবা।
তেতিয়া ভাবিম আৰু ক এতিয়া একো ভবা নাই যাম বুলি ভাবিয়ে আছো।
অ', যাব লাগিব, মোৰো ভাল লাগে ফুৰিব গৈ।
এনেই ভাত বনালে নে নাই?
ভাত বনাই খাই বৈ আহিলো এতিয়া গৈ অলপ চাহ পানী বনামগে।
চব্জি কি বনালা?
তাৰ পিছতহে ভাতৰ মাথা মাৰিম আৰু।
চব্জি কি বনালা দুপৰীয়া?
আজি দালি বনালো তাৰ পিছত এই যে। সৰু মাছ ঢেঁকীত খুন্দে যে?
উম'।
খুন্দা মাছ বুলি কয়। সেয়া বনালো, খাৰ দি বনাই। এ ভেঁকীত খুন্দি লৈ মানে সাৰ দি বনাই। খালে খুব ভাল লাগে, তাৰপিছতে মানে এনে। চয়াবিন আলু ভাজিছিলোঁ।
উম'-উম'। এতিয়া আকৌ কামৰ পৰা আহিব সন্ধিয়া। এতিয়া কামৰ পৰা আহিব বোলো সন্দিয়া।
অঁ আহি পাব আৰু।
উম।
তোমাৰ মানুহজন যোৱা নাই জানো কামত?
গৈছে গৈছে কামত গৈছে ৰাতিপুৱা সে উঠি। সোনকালে পাঁচটা বজাতে উঠিছো, উঠি টিফিন বনাইছো, ভাত ভৰাইছো, আ। আলু ভাজিব লগা হৈছে ৰুটি বনাব লগা হৈছে। এইবোৰ বনাই মেলি টিফিন ভৰাই দি। পঠিয়াইছো আকৌ লৰাক পৰীক্ষা হৈ আছে স্কুলত ওলাই দিছো কা। কাপোৰ পিন্ধাইছো পিন্ধাই কেনে ওলাই মেলি দি স্কুলত পঠিয়াই দিছোঁ। আকৌ দুপৰীয়া আকৌ ৰান্ধিব লগা হৈছে স্কুলৰ পৰা। যাই কেনে খাবৰ কাৰণে এ ৰান্ধিছো ৰান্ধি কেনে। খোৱাই দুৱাই পেলাই আকৌ লৰাক গা ধুৱাইছো, কাপোৰ পিন্ধাইছো, সেয়া শুবলৈ দিছো। এতিয়া সন্ধিয়া সময়ত এবাৰ ওলাই আহিছো যাই লৈ আ। আকৌ ৰান্ধিব লাগিব, চাহ বনাব লাগিব, কামৰ পৰা আহিব।
অঁ। আজি আমাৰ মানুহজনহে কামত গৈছে, লৰাকেইটা যোৱা নাই।
অহ অহ।
ঘৰত এ আজি এনেই নগলে গাটো ভাল নাই বোলে।
অ।
অহা কালিৰ পৰা যাম বুলি কৈছে গা বেয়াও লাগে ন সদায় কৰি থাকিলে ন কাম?
এই গৰমটো বেছি হৈছে যে এতিয়া সেইটো কাৰণে।
আজি দিনটো ভাল ঠাণ্ডা। ঘৰতে আছে মানুহজন আহি পাব আৰু বেছি দেৰি নাই।
অ এনে ৰাতিলৈ কি বনাবা?
এতিয়া ৰাতিলৈ জানো মাছ-চাছ কিবা আনে নেকি আহোঁতে। বজাৰৰ পৰা চাৰিআলিত বজাৰ কৰি আনিলেহে তেতিয়াহে ৰাতি চাই লম আৰু কিহৰ লগত বনাও।
অ-অ আনিবটো লাগিবই। এনে ঘৰত কোন-কোন আছে?
এতিয়া মোৰ ঘৰত আৰু লৰা তিনিটা, মানুহজন। মানে ইমান ডাঙৰ পৰিয়াল নহয় আও পাঁচজন আও আৰু মোৰ সতি।
অঁহ। কম পৰিয়ালে ভাল। আমাৰ সেই ঘৰত তিনি চাৰিজনে মানুহ। লৰা এটা, ছোৱালী এজনী, শাহু আছে। আৰু ঘৰৰ মতা মানুহজন আছে আৰু সেইখিনিয়ে আৰু।
এ তোমাৰ শাহুজনী কেনেকুৱা ভালনে বাৰু?
মোটামুটি আৰু।
অ চলি যায় আৰু ন?
আৰু মোটামুটি আৰু।
অ চলি কৰি খাই থাকে আৰু তথাপিতো আৰু বুঢ়া মানুহ এগৰাকী আছে আৰু ঘৰত।
আছে আৰু ঘৰত। ধৰক মুৰব্বী হৈ পেলাই ঘৰখনত ৰখীয়া হৈ আছে আৰু।
অ ঠিকে আছে, মোৰ আকৌ তেনেকুৱাকেও নাই।
উ, তোমালোকৰ ঘৰত নাই নেকি শাহু চাহু?
মোৰ শাহু মাহঁত আছে, থাকিলে মানে মোৰ লগত মানে নাই।
অঁ।
মোৰ লগত নাই তাৰমানে।
অ-অ।
এনে আমি আ আমাৰ লৰা তিনটাৰ সৈতে, আমি মানুহজন এনেকে পাঁচজনে তাৰ বাহিৰে বেলেগ মানুহ মোৰ লগত নাই। আমাৰ যে ল'ৰা মানে মানুহজনৰ ভাই ককাই চাৰিজন
অহ
সেই তাতে মানে এজনৰ লগত খাই আৰু কেতিয়াবা দিওঁ ভাল বস্তু পালে মাতো চাহ পানী বনালে কেতিয়াবা ভাত খাবও মাতো তথাপিতো মোৰ লগত একেবাৰে নহয় আও সৰু ল'ৰাটোৰ লগত আছে
অ অ মই আকৌ একেলগে খাওঁ বাও
কি কৈছে
এনে খবৰ খাতি ভাল আৰু তুমি নোযোৱা নি কতো ফুৰিবৰ কাৰণে হেল্ল'
অ
ফুৰিব কতো নোযোৱা নেকি
এ ক'ত এতিয়া নে পিছত
এতিয়া সন্ধিয়া সময়ত
অহ এ এতিয়া মানে অলপ ওলাই আহিছো
অহ অহ এ
ওলাই আহিছো এবাৰ বতাহ খাবৰ কাৰণে অকলে অকলে আহি আছো
অহ
ফুৰি ছে মানে ঘৰত মানে চৰাই আছে সন্ধিয়া হলে চৰাই চপাব লাগিব
অহ অহ
গৰু ছাগলী আছে ছাগলীজনী পোৱালি এটা তেনেকে কৰি কৰি ফুৰোতে কামবোৰ সময় যায়গৈ আৰু
অহ
এটা টাইম গৰু ছাগলীৰ লগতে কটাওঁ এটা টাইম মানুহৰ লগত কটাও
অ তেনেকেই চলিব লাগিব মোৰো আছে চৰাই আছে হাঁহ আছে উম আছে আছে
উম
ছাগলী বাৰু নাই চৰাই হাঁহ এইবোৰ আছে হেৰি কৰি থৈ আহিছো গঁৰালতে কাপোৰ চাপোৰ পাৰি কেনে থৈ আহিছো
অহ
তাকে এপুৱা যাই পেলাই দৰ্জা খুলি দি থৈ আহিছো সোমাব তেতিয়া দৰ্জা তলা মাৰি লগাই দিম আৰু
আহ মোৰ আজি লৰা কেইটা আছে যে সিহঁতে ঘাঁহ পানী দিব ছাগলীও ধৰ বান্ধিব সিহঁতক কৈ পেলাই মই বোলো এবাৰ মই ওলাই যাওঁ বোলো
অ অ ভালে কৰিলা ওলাই আহিব লাগে এইখিনি সময়ত মনটোও ভাল লাগে গৰমৰ পৰা অকণমান বাচিব পৰা যায়
উম সদায় এইখিনি টাইমত এবাৰ যাওঁ যে মানে ভাল লাগে এদিন নগলে মানে মনতটো ভাল নালাগে
অহ অহ সদায় ওলাই যোৱা অভ্যাস থাকিলে তেনেকোৱাই শুব মন নাযায় বহিবও মন নাযায় সেইটো কথাকে মনত পৰি থকা যায়
অ আৰু এইকেইদিন যে হৈছে এনেকুৱা টোপনি দিনত মানে শুইয়ে থকা যায় মানে উঠিব মন নাযায় নিজে জোৰ কৰি উঠি সি আহিলেহে এবাৰ ওলাই যাওঁ বুলি আৰু। বহুত টোপনি হৈছে।
এতিয়া ক পালাগৈ নহলে?
এই মই আহি আছোঁ ঘৰ পামগৈ আৰু বেছি নাই।
অ, নাই মই আছোৱে, বহুত দূৰতে আছো।
উ।
যাই থাকিম লাহে-লাহে, যাই থাকিম ঘৰত।
অ এনে লগৰ কেইজনী মানৰ লগত ওলাই যাও, আজি কোনো নাই। ততে নাই কবাত ফুৰিব গৈছে বোলে।
মইও অকলে-অকলে ওলাই আহিছো। ছোৱালীজনীও নাই। লৰাটোও খেলি আছে।
উম।
সেইকাৰণে অকলে-অকলে আহিছো।
বহি থাকি আমনি লাগিল যে মই বোলো এবাৰ ওলাই যাও। সেইটো বুলিয়েই আহিছো। বেছি দূৰলৈও যাব নোৱাৰো, গধূলি হলে।
উম।
তোমাৰ আজি কি ৰন্ধা বঢ়া আইটেম?
উম।
হুম? আজি কি ৰাতিলৈ কি ৰান্ধিবা বোলো?
ৰাতিলৈ কি ৰান্ধিম মানে কোলা কচু কাটি থৈ আহিছো। সেয়া জ্বালাজো এনে পিছত আৰু কিবা আনিব চাগে নেকি। কামলৈ গৈছে নহয় কামৰ পৰা আহোতে। এ কি আনে আৰু আনিলে সেইবোৰ বনাব লাগিব এখন টকাৰিয়ে ভাত নাখাব নহয়। দুই তিনিখন চবজি লাগে।
উম
দুই তিনিখন হ'লেহে। এতিয়া হ'ব নহলে ৰাখো কালিলৈ কথা পাতিম।
কিবা কৈ আছা নে?
হব ৰাখো।
অ বাৰু পিছত লগ পাম।